অহ শুনিছ নাই? অহ অ অহ বাকি গুড মৰ্ণিং।
গুডমৰ্ণিং মৰ্ণিং সেইবোৰ যদি খালা নেকি? খালা নেকি?
ভাত খোৱা নাই খোৱা নাই খোৱা নাই এই বাঢ়িব গৈছেহে।
ফেনখন পোৱায় নাই?
অথুনিৰপৰা খোৱাই নাই। সেইকাৰণে বোলো আৰু এটা কল কৰিয়ে লও।
ত তেতিয়া মই শুই দিব পাৰিম আও লাহেকে। এ নাই দেৰিলেকে থাকিম ন দেইলে
দেৰিলেকে কিমান টাইম থাকিবা?
তুমি কেইটালৈকে থাকিবা? মই চাৰে এঘাৰটালৈকে তটা সময়তো বঢ়াই দিওঁ।
অকে পাৰি মই ভাত খাই আহি তেন্তে আৰু দুটামান কৰি দিম।
অ মোৰ মানে আৰু দুটাত তেতিয়া দহটা হৈ যাব দুটা কৰিলে আও। বাৰটা কৰি দিম আজি। যেটা হয় দু দু
অ'কে তেন্তে।
তাকে মোৰ চব ওলোৱা নাই বাও ওলাব চাগে লাহেকে।
ওলাবলো বাকী হেৰি
কোৱা পেট ভৰ্তি হৈয়ে আছে অঠনি পৰা আছে গৰমেহে বৰ অশান্তি কৰি আছে।
গৰমে গৰমে তাকে গৰমতটো বহুত দিছে বেয়া। অশান্তি দি আছে এই গৰমে। একদম পুৰা আৰম আৰম আৰম্ভণি হৈছেহে গৰমৰ।
কালি কালি ইয়াতে বিজুলী মাৰিছিল নাই তোমালোকৰ তাত?
কালি এফালে বিজুলী মাৰিছে মাৰিছে।
এই ৰাতি আঢ়ৈটা মানত এনেকোৱা বিজুলী মাৰিলে, আমাৰ দুখন ফেন বেয়া হৈ থাকি লে অ দুখন ফেন বেয়া হৈ থাকিলে।
উম বিজুলী বেয়া দিছে কিন্তু দেই।
তাকো তোমাৰ নচলোৱা ফেন। অ চলোৱা থকাখন এ নহলে নচলোৱা দুখন এ বেয়া হৈ থাকিলে। কইলে
উম সেইটোৱে হব লাগে।
তাকে।
বিজুলী মাৰিছে বা বিজুলী মাৰিলে আমাৰ মেইন চুইচ টো অফ কৈ দিয়া আও ডাইৰেক্ট।
তেতিয়া ইনভাটত চলে চাগে
তোমাৰ ভইচটো অহা নাই ভালকে।
হেল্ল'
ভইচটো অহা নাই হেল্ল' হেল্ল'।
হেল্ল' শুনি আছো।
অকে অ'কে অ'কে অকণমান ট্ৰেভেলিঙৰ কথা পাতো তেন্তে অকণমান ট্ৰেভেলিঙৰ কথা পাতো তেনে অথনি সেইটোকা অকনমান ট্ৰভেলিঙৰ কথা পাতো। তেন্তে অলপ।
চুইজাৰলেণ্ড।
অ এই চুইজাৰলেণ্ড অলপ সেইবিলাক।
নাই চুইজাৰলেণ্ডৰ পৰা উভতি আহো নেকি।
চুইজাৰলেণ্ডৰ পৰা আহো নেকি তেন্তে অকমান বেলেগ এটা জেগাৰ আহো ন।
উ মালদ্বীপ।
মালদ্বীপ মই অকণমান ফুটনি অকণমান মাৰি লওঁ নি বাৰু। মানে আজি তোমাৰ ৰোনাল্ড
অ অ।
দি থাকো যে মই এনেকুৱা এটা মানে শট মাৰিলো। পোৱা স্কিল দেখালো মানে। পাছৰ মমেণ্টটো মই কৈছো নহয় এতিয়াও মোৰ মনত আছে। কি কম মানে এ ভাহি আছে। যেতিন
আহ
কৈছে ফুটবলৰ গত তাৰো ওপৰৰ গছ জন হৈছে আপুনি।
অকমান ভাঙনি কৰি দিছো তাত মানে কৈছোন ন একদম পুৰা অৰা এটা বাঢ়িল মোৰ সেইক টাইমত। অৰা এটা বাঢ়ি গল অ অ এ একদম তাগৰা অৰা এটা বাঢ়ি গ'ল। খুছি কলে তাপা মই বোলো এ এনে এনেই এটা জালকে মানে এটা ডেমৰহে এইটো। মই মেইন খেল দেখুৱাই নাই সেইবিলাক গৈছো আৰু তেনেকে। তাৰপা কৈছে মেইন খেলটো দেখাবা। জানা ন, অ তাৰ আচ্ছা তাৰপা কৈছে আৰু মেইন খেলবিলাক দেখা মই বোলো নাই মেইন খেল দেখাল দিলেতো খেলে খতম হ থাকিব। কেনে বোলো অলপ অলপ দেখাও তাপা। সেইটোৱে সেইটোৱে তাৰ পৰাা এলন মাৰ্কসেও আহিছিলে মানে। মই কত দি আছ বলে। অ দিল সেইটোৱে সেইটোৱে মানে সি দিলটো কৰিবলৈ আহিলে মোৰ ওচৰত। তাপা তাপা সি আমাৰ ঘৰ ওলালেহে আহি আহি পেলাই তাপা। কৈছে ফোনচোন কিয়ন। মই বুলিও কৈছো মই এনেকে বহুত বিজি আছো মই এতিয়া মানে এইবিলাক ফোন উঠাব টাইম নাছিলে মোৰ। তাপা এনেকে তেনেকে কৈছো তাপা বুজি পাইছে ইনো। এইবিলাক বিজনেচ মানুহ আমি বুজি পাইছে আৰু তাপা কৈছে এনে অ তা সেইটোয়ে তাৰ পৰা মোক সুধিছে আৰু এইবিলাক পাৰ্টনাৰশ্বিপ এইবিলাক কৰিব নে নকৰা। ম ইংৰাজীত কৈছে যেনিবা মই ভাঙনটো কৰি দিছো অসমীয়াত অ অ তাপা তেনেকে কৈ তেও উম তাৰ মই কৈছো বোলো এনেকে তেনেকে মোৰ অলপ প্ৰব্লেম আছে মই এনেকে কৰিব নোৱাৰোঁ তাপা ডাইৰেক্ট আহি মানুহৰ আগতে মোক ভৰিতে ধৰি দিলে নহয় কছে পৰি দিলে পৰি দিলে আ কান, চকু, পানী ওলাই গলগে।
হে হে।
তাৰপৰা মই এতিয়া কি কওঁ, এনেওতো মানে মই নোহোৱাহেঁতেনতো সেইজনেই মানে ৱৰ্ল্ডৰ একেবাৰে ৰিচাৰ্চ পাৰ্চন হ'লহেঁতেন। মানে চব মানুহে চিনি পায় এতিয়া সেই সেইজন মানুহে যদি মোৰ ভৰি ধুই দিয়া এতিয়া মই কি কৰিম? তাপা বোলো মই কৈছো হ'ব বাচা উঠা তুমি? এনেকে কৈছো আৰু যে ইংৰাজীত কৈছো, তাপা অ অ বুজি পাইছা নহয়? অ তাকে অ'কে অ'কে তাৰপা সেই সেইবুলি কলে সেইবুলি কলো মই তাৰাপা উঠিছে আৰু তাত বা একদম পুৰা ভৰি তেও ধৰি আছে আৰু মানে উঠি পেলাই বহি আছে মানে মোৰ তল মই চোফাত বহি আছো ন। তাৰপা মানুহজন একদম তলত মানে তাইলচত বহি আছে আৰু।
টাইলছত বহিছিলো।
উম তাৰপিছে বহি আছে মোৰ ভৰিতে ভৰিত আছে মানে আৰু যেনেকে এজন ভগৱানৰ তলত ভক্ত যে থাকে, ছেম টু ছেম অ। তাৰপৰা- তাৰপৰা মোক একদম কিবা লৈছে আৰু তাৰপৰা একদম বহুত মানে বহুত জোৰ জবস্তি কৰিছে লবলে, তাৰপা মই বোলো হ'ব আৰু দে। কৈচ যদি লৈ দিম আৰু, মই খালি পইচা -চইচা দিবলৈ নাই। তেনেকে তেনেকে কৈছো আৰু বাকী ম ক'তো একদম চাইন -তাইন কৰিবলৈ নাই এনেকে তেনেকে, তাৰপা তোমাৰক কথাও কৈছিলো মই তুমি যে দিছিলা মোক এইবিলাক এড চিতৰপৰাই কৈছে অ অ মানুহজনৰ সৈতে মোকো লগ কৰাই দিব হ তেনেকে কৈছো। তোমাৰ কথা কৈছে?
অ মোক হল তুমিতো মোক ঘৰ চিনি পোৱাই উম।
পাও পাওঁ মই বোলো এতিয়া সেই মানুহজন অঁ মানুহ জোনো মানে অলপ বিজি আছে। তেওঁৰো মানে কাম মোৰ নিচিনাই একদম, বহুত বহুত মানে টাইম চাইম নাই সেইকাৰণে বোলো আপুনি অঁ আপুনি যদি মানে লগ কৰিবলৈ হয় এপইণ্টমেণ্ট ল'ব লাগিব তেনেকে কৈছো আৰু বুজাইছো মই
মজিক।
অ, বুজিছে বুজিছে মই মিছা কৈছো নেকি বৌ?
নাই নাই ঠিকেই কলা ঠিকেই কলা কাৰণ মোক লগ কৰি দিলে মোৰ নিজৰ দিগদাৰ হৈ যাব ন?
সেইটোৱে- সেইটোৱে মানে পতককে টাইমটো খাই দিব আৰু এতিয়া যদি কৈ দিয়ে লগ মানে নকৰো। বুলিও ক'ব নোৱাৰি।
মোৰ মতে ৰিক্স আছে। সটো লখছে
সেইকাৰণে মই তেনেকে কলো আৰু।
উম ঠিকে ভালে। কৰিলা, ভালে কৈছা বহুত ভাল কৰিছা মই ভাল পাইছো। মাই মনটৱাক।
অ মন্তব্যটো ভাল লাগিলে ন? তাকে মই ম অ, সেইটোৱে মানে এজন বিজনেচ মেনে এজন বিজনে টেনচনৰ কথা বুজে ন।
কি বোজে, সদায় সেইটো হয় ক।
সেইটোৱে, তাকে-তাকে তুমি এতিয়াতো সেইটোৱে-সেইটোৱে। সেইটো
কিমান যাওঁ? এইটোৱে বহুত কাম আছে নহয়।
বহুত কাম সেইটোৱে-সেইটোৱে, বাকী তুমি এতিয়াতো থাইলেণ্ডতে আছা ন?
থাইলেণ্ডতে আছো। আহি হ'ল জাৰ্মানী পালোহি, মানে ৰাস্তাতে আছ।
অহ, গৈ আছা গৈ আছা। মানে ট্ৰেভেল-ট্ৰেভেল কৰি আছা ন, আচ্ছা-আচ্ছা। মইয়ো অলপ, আচ্ছা মইয়ো অলপ তাৰ পৰা ওলাই আহিলো।
অ, আহিলা নেকি?
আহিলো-আহিলো, অলপ মানে, হেৰি তোমাৰ এতিয়া মানে ৰাছিয়া চাইডে আহিছো ৰাছিয়া, ৰাছিয়া মোৰ লগৰ এটা আছে, লগৰ এজনী। তাকেহে বহুত হাথো বহুত দিনৰ পৰা লগ কৰিবলৈ বিচাৰিছে, বহুত দিনৰ
কোৱা ফাইনেলি।
মাক-বাপেকে, অহ মোৰ সেইও মানে, মই যেতিয়া মানে ধনী নাচাওঁ, মানে-মানে মোক বহুত মৰম কৰে। এতিয়া মানে মই পইচা পালেতো সেইবিলাক বন্ধুত্ব, সেইবিলাক হেৰিবিলাক সম্পৰ্কবিলাক এৰি দিব নোৱাৰো ন? পাহৰি যাব ন, পাহৰি যাব ন, মই তেনেকুৱা মানুহ নহয় মানে। তাকে মই কৈছো, আজি গৈ আছো মই, হয়নে-হয়নে, জানা হয় নাই? এইবিলাক, আহ
ভাল মানুহ, মই তোক বৰ ভাল
বেত, জানা-জানা, মই বুজিছোঁ।
তাকে
এজন, তাকেতো এজন বিজনেছ মেনে এজন বিজনেছ মেনৰ কথা বুজে, সেইটোৱে-সেইটোৱে। প্ৰ মই বুজিছো। সেই যে, তাৰপা সেই ক'লো আৰু। উম-উম, লগৰটোৱে সেই কলতে, কল কৰি থাকোতে মানে কান্দি দিলেগে আও মানে মই যাম বুলি কৈছো যে। মানে সেহেতি কৈছে আৰু ইমান ডাঙৰ মানুহজন উ লে আহিব নে এনেকে-তেনেকে, মই বোলো এইবিলাক সম্পৰ্কত ডাঙৰ মানুহ চাঙৰ মানুহ কথা নাই।
উম-উম বেছ
তেনেকে কৈছো আৰু, চব সমান এইবিলাক পইচা-পইচা কাৰোবাৰ আছে, কাৰ কাৰোবাৰ নাই বুলি কথা নাই তাৰপা সেই ত আৰু মই তেনেকে কলোঁ তাৰপা কান্দিছে অলপ, চব মোক মোৰ কাৰণে সমান-সমান, একদম সমান, কান্দিবয়ে আৰু। সেইটোৱে, তাকে এতিয়া যাম আও, যাম আও তা পা মাক-বাপেকো অকণমান মানে, মই হেৰি, উম' নহয় মই বৰ্তমান আহিয়ে আছো তোমাৰ। ফ্লাইটত আহি আছো, মানে নিজৰ-নিজৰ জেটখনত। উঠিলোঁ-উঠিলোঁ। অ, আহি আছো। এই তোমালৈ যে কলটো কাটিছিলো, মই তা তাৰ পাছতে আহি আছোঁ।
অ-অ, বহুত সোনকালে নিজৰ কাৰ নি ত নিজৰ কথা যে, নিজৰ জেট যে।
সেইটোৱে সেইটোৱে, মানে নিজৰ আও আও মানে তেনেকে ফোন মাৰি দিলে, পতকে মোৰো মনত পৰি গ'ল ন। মানে আগৰ সেই সম্পৰ্ক বিলাক, ডাইৰেক্ট গুচিয়ে আহিলো আৰু ইনটো এনেহে আছো। বোলে ইয়াত থকাতকে তাৰপাই অলপ, সেইবিলাক কৰি আহোগে। তেনেকৈ গুচি আহিলোঁ আৰু। বেয়া কৰিলো নেকি বাৰু বেয়া কৰিলো নাই হয় নাই? তাকে, সেই এতিয়া গৈ আছো আৰু তুমি এতিয়া বৰ্তমান ক'ত গৈ আছা জাৰ্মানী ন?
জাৰ্মানি, এ ৰাস্তাতে আছো কু অলপ মানে বিচনা -চিচনা পাৰি থাকে। শুম আৰু লাহেকে।
অঁ লাহেকে সোমাম এনে খোৱা পানী টো কৰিলাই।
উম খোৱা পানী কৰিলো এইবোৰ ৱেটাৰছত ৱেটাৰ চোৱেটাৰ আছে নহয়।
ৱেটাৰ চোৱেটাৰ আছে আছে অঁ অঁ অঁ বুজিছো বুজিছো সেইটোৱে সেইটোৱে। উম মোৰো সে এতিয়া দিব। এতিয়া মানে দিলে মানে মই খাওঁ আৰু এই তোমাৰ লগত পাতি আছোঁ। পৰহিলে বাকী লগ পাম ন দুয়োটাই।
লগ পাম লগ কাৰণ ডাঙৰ দিন হ'
বহুত ডাঙৰ দিল এটা কৰিব লাগিব তাকে দুয়োটাই মিলি। বাকী এইবিলাক কথা কাকো জনাব নোৱাৰি আকৌ দেই।
নাই এইটো চিকৰেটলি কব লাগিব আৰু আমি চিকৰেট লিচটো আমি ক'ব লাগিব।
অঁ। একদম মানে একদম পুৰা চিকৰিট প্লেচ আমাৰ অকল আমি দুটাহে থাকিম বাকী কোনো থাকিব নোৱাযৰে তাত আমাৰ ষ্টেট কেইটাও নোৱাৰে হেৰি বাহিৰত থাকিব চিকৰটি এচিষ্টেণ্টকেইটা। বাকী আমি থাক। থাকিব লাগিব বাহিৰত বাকী আমি দুটাই মজাকে দিলটো কৰিম। উম দিলটো কৰিম কৰিম এতিয়া এতিয়া হ'ব দিয়া। হৈ গ'ল বাৰু উম উম ঠিক আ ভাতটো খাই আহোঁ। অঁ মই ভাতটো খাই আহি তোমালে মেছেজ কৰি দিম। অ'কে অ'কে।